শুনিছানে?
অ' শুনিছোঁ। কোৱা কোৱা?
কি কৰিছা?
আছোঁ ৰবা এনেই, সেই মায়ে আদা নহৰু চলাব দিছিলে তাকে গুচাই আছিলোঁ।
অ'।
তুমি কি কৰিছা?
ময়ো এনেই বহি আছোঁ আৰু।
অ'।
বাকী ভাত খালানে নাই?
ভাত খোৱা নাই ৰবা, আজি ৰাতিপুৱা মানে চাহৰ লগত এনেকে ব্ৰেড খালোঁ ব্ৰেড বাটাৰ এনেকে কিব কিবি খালোঁ, তাৰপিছত এতিয়া ভাত বনাই আছে আৰু খাম। অলপ দেৰিকে, উম। তাকে আজি ইমান গৰম দিছে ন'?
তাকেইতো বহুত গৰম, গুৱাহাটীতটো আৰু বেছিয়ে হয়নে?
উম, তুমিতো গাঁৱত আছা ছাগে।
অ' মই গাঁৱত আছোঁ। ইয়াতো আছে কিন্তু হ'লেও মানে তাতছে ক'ম আৰু।
উম।
ইয়াত আকৌ আমি গছৰ তলত চা তল বহিব পাৰো হয়, নে ওলাই যাব পাৰো খালৰ পাৰত বা নদীৰ পাৰত এনেকে বহিব পাৰো।
উম, তাকে ইয়াতে আৰু ইমান গৰম দিছে আজি। মানে বৰষুণ দিলে বৰষুণে দি থাকে ৰ'দ দিলে ৰ'দেই দি থাকে তেনেকুৱা হৈছে।
তাকেইেতো মানে গৰমৰ সেই উত্তাপটো বাঢ়ি গৈছে ন' দিনে দিনে।
উম, মানে আজিকালি চব গছ বিলাক কাটি কাটি পেলাইছে যে। আমাৰ ইয়াতে তোমাৰ মাজতে গছ কাটি পেলাই তোমাৰ কিবা কিবি ঘৰ চৰ বনাই আছিলে আৰু। উম, তেনে তেনেকে সেইকাৰণে মানে বেছি গৰম টো হৈ গৈছে।
তাকেইো এতিয়া গছ বোৰ কাটি কাটি নোহোৱাই কৰিছে এই দলং বনোৱাৰ ক্ষেত্ৰত ব্ৰ্ৰীজ বনোৱাৰ ক্ষেত্ৰত সেইবোৰ ক্ষেত্ৰতো গোটেই গুৱাহাটীৰ টাউন চহৰৰ গোটেই গাঁও মানে গোটেই গাছ মোহা কাটি মেলি শেষেই কৰিলে হ'য়নে?
অ', তাকে হে আমাৰ ইয়াতে বাৰু অলপ চলপ ব
কাটিলে
অ', আমাৰ ইয়াতে বাৰু অলপ চলপ বতাহ দি থাকে। কিন্তু মানে সেই গৰমতটো আছে আৰু বৰষুণ দিলেও ভয় লাগে।
অঁ', পাহাৰীয়া অঞ্চলবিলাকত ভাল।
উম, কিন্তু সেই অ', বৰষুন দিলেও মানে ভয় লাগে মাটি খহা চাঞ্চটো থাকে যে।
অ', সেইটোৱেই।
উম। এ আমাৰ কাষৰে ৰাস্তা এটা মানে আধা মানে মানে মানে মানুহ যাব জাগাই নাই। তেনেকুৱা হৈ গৈছে মাটিবোৰ কাটি কাটি পেলাইছিলে। তাৰ পিছত এতিয়া মানে ৰাস্তাটোও গোটেই নোহোৱাই হৈ গৈছে, সেই তেনেকুৱাকে মানে মানুহৰ নিজৰ মানে নিজৰ ফলত তেনেকুৱা হৈ আছে ন'?
সেইটোৱেই।
উম।
কি হ'ব এতিয়া, নকৰিলেও নহয় বীজ বনাব লাগিব নবনালেও গাড়ী বোৰৰ কাৰণে কিমান অসুবিধা জানাই ন'? গাড়ী যাব ৰাস্তা এ সেই জোগা নাথাকে এতিয়া সেইবোৰ কৰিব হ'লে আকৌ গছ কাটিব লাগে।
অ', তাকে এতিয়া কলেজ যাব লগা হ'লে চাবাচোন কিমান যাম মাজতে ন'?
হয়, হয়, তাৰপিছত উম।
উম, মানে যোনটো ৰাস্তাই দি যাব লাগিলে আমাৰ অ', পোন্ধৰ বিশ মিনিট লাগে, এতিয়া গাড়ী বাছে এদি গ'লে মানে আধা ঘণ্টা টা লাগিয়ে যায় আধা ঘণ্টা পঞ্চল্লিছ মিনিট লাগি যায়। সনেকুৱা হৈছে উম, তেনেকুৱা হ'লেতো কিছুমান ক্লাছো মিছ মানে গুচিয়ে যায় ক্লাছৰ সময়বিলাক ন'? তেনেকুৱা হয়, উম।
সময়ত আমি যাই নাপাওঁ আহি নাপাওঁ।
অ', সময়ত যাই নাপাও আহি নাপাও মানে আমাৰ যদি যাব লাগে ধৰা এঘন্টা লাগে, তেতিয়া মানে আমি এঘন্টা আগত তে ওলাব লাগে তেনেকুৱা হয় ন' ঘৰৰ পৰা উম।
সেনেকেই আৰু। এতিয়া বাৰু চৰকাৰে বহুতখিনি সুবিধা দিছে বহুতখিনিয়ে সুবিধা কৰি দিছে কি তথাপি ও মানে কি হয়, এই সেই আৰু। গাড়ী যিমান ব্ৰিজ বনাল কি হ'ব গাড়ী জাম লাগেই হ'য়নে? আৰু এতিয়া, এতিয়া বৰষু লষুণ দিলে কেতিয়াবা বানপানীহে বানপান, সেই পানীতটো ইমান গাড়ীও যাব নোৱাৰে।
অ' এই নিউজবিলাকতে চাই আছোঁ নহয়। কিমান গাড়ীবিলাক ফাঁচি আছে, আ, যাব পৰা নাই আহিব পৰা নাই। নিজৰ কামবিলাক কৰিব পৰা নাই, তেনেকুৱা ক্ষেত্ৰত মানে অকণমান ক্ষতি কৰে আৰু মানুহক।
হয়, এতিয়া গাড়ীতটো বাৰু যাব নোৱাৰে, মানুহেও মানুহেতো যাবই নোৱাৰে এনেকে খোজ কাঢ়ি পেলাই, অ' তুমিতো জানাই চা চাগেই, এই কেইদিনমান আগতে মালিগাঁৱত মাইকী এজনী আ, মানে অ' আহি থাকোতে ড্ৰেইনৰ ভিতৰত সোমাই গ'ল।
অ' সেইটোয়ে।
উম, তেনেকে মৃত্যু মুখ মৃত্যুৰ সন্মুখীন হ'ল হয়নে?
উম, আমাৰ কলেজৰ কাষতে তোমাৰ এদিন এনেকে মানুহ এজনী গৈ থাকোতে মানে ফুটপাথবিলাকো এই তোমাৰ কিছু কিছুমান বেয়া থাকে নহয়, ভাঙা থাকে। বা ৰাস্তাৰ কাম কৰিলে ভাঙি পেলাই তেনেকুৱা হয় নহয়। তাৰপিছত তোমাৰ মানুহ এজনী পৰি পেলাই কিবাকে মানে বাচিছে আৰু, উঠাই লৈ আহিছে।
হয় হয়, ড্ৰেইনৰ ভিতৰত সোমাই গৈছিলে ন'?
উম, ইমান ভয় লাগে, ফুটপাটেদি মানে আহিবও ভয় লাগে। দূৰ খুটিলে, ইফালে ৰাস্তা দিও আহিব নোৱাৰি যেনেকুৱা হয়।
মানে কি হৈছে এতিয়া ড্ৰেইনবোৰটো ভালকৈয়ে বনাইছে বাৰু কিন্তু তথাপিও মানে কিছুমান বেয়া হৈ যায়। বেয়া হৈ থাকে, সেইবোৰ মানে খোজকাঢ়ি থাকোঁতে মানুহ পটককৈ তলত সোমাই যায়। ত' সেইবোৰ বস্তু আমাৰ চৰকাৰে চাব লাগে ন' যে এনেকে এ, এনেকে সেই এনেকে সদায় সদায় যদি এজন এজন মানুহ এনেকে হেৰি হৈ থাকে ত' এনেকে হ'ব জানো।
তাকেহে। নাই, মানুহখিনিও অকণমান সজাগ হ'ব লাগে আৰু সেইটোৱে ন'?
হয়।
উম, বাৰু এতিয়া কি এনেই আছা নেকি? মানে ক'তো ফুৰিব চোৰিব যোৱা নাই?
একো নাই ফুৰিব, যি গৰমত মানে ওলাবই মন নাযায়। এনেই মোবাইল চাই আছোঁ আৰু। তেনেকে গাবোৰো বেয়া লাগে।
উম, মোবাইলটোৱে হৈছে ন' আজিকালি আৰু ঘৰত থাকিলেও মোবাইল, বাহিৰত গ'লে ওলাই গ'লেও মোবাইলটোৱে চোৱা যায়। ৰাস্তা দি গলেও মোবাইলটোৱে কথা পাতি পাতি যোৱা যায়।
হয় হয়, এতিয়া মানে এলেহুৱা হৈ পৰাৰ নিচিনা হৈছে আৰু।
অ' মইতো এইখিনি আমাৰ পাহাৰত ঘৰ নহয়, উঠি আহিলে মই মানে কাৰোবাক নহয় কাৰোবাক ফোন লগাই লওঁ তাৰাছত উঠি উঠি আহি থাকোঁ মানে কেতিয়া আহোঁ গম নাপায় আৰু সময়খিনি গুচি যায়, সেনেকুৱা হয়।
এনেকে মানে লগ বন্ধুৰ লগত কথা পাতি থাকিলে গম নাপায় ন' সময়বোৰ কেনেকে কে গৈ আছে বা
সেইটোয়ে, ভালো লাগে দিয়াচোন ন' বহুত দিনৰ মূৰত যেতিয়া অ' কোনোবা এজনক ফোন কৰিবা তেতিয়া কিমান ভাল লাগে কথা পাতি।
হয় হয়, তুমি এনেই যেতিয়া কলেজত প্ৰথমবাৰ গৈছিলা তেতিয়া তোমাৰ মানে কেনেকুৱা ফি কেনেকুৱা অনুভৱ হৈছিলে, আগৰ কোনোবা স্কুলৰ ফ্ৰেণ্ড তেনেকুৱা লগ পাইছিলানে?
নাই নাই, মই আগৰ স্কুলৰ ফ্ৰেণ্ডবিলাকতো স্কুলৰ লগৰবিলাক গোটেইবিলাক মানে বেলেগ বেলেগ এনেকে কলেজত গৈছিল, ধৰা বাট কিছুমানে বেলেগ বেলেগতো পঢ়িছিল মানে এই কিছুমানে পলিটেকনিক হওক বা বা ইঞ্জিনিয়াৰিং হওক তেনেকুৱাকে পঢ়িছিলে তাৰপিছত তোমাৰ মই মানে অকলে হৈ গৈছিলো তাৰ মানে বেলেগ, বেলেগ লগ পালোঁ দিয়াচোন তাৰপিছত ভাল লাগিল আৰু সিহঁতৰ লগতো লগ হৈ ভাল লাগিল। সিহঁতৰ লগত ধুনীয়াকে মানে মিলি গ'লো। উম।
ময়ো তেনেকুৱাই হৈছিলে মই এতিয়া হাই ছেকেণ্ডেৰী পঢ়িছিলোঁ ত তেতিয়া মানে সেইখন স্কুলত মানে কোনো মোৰ কোনো আগৰ স্কুলৰ ফ্ৰেণ্ড বন্ধু নাছিলে মানে এনেকে অকলে গৈ পেলাই কাৰোবাক লগ ল'গ পালো মেলি কথা পাতিলো মানে আমাৰ গাওঁৰ অন তলৰ মানে কাষৰে দুজনী লগ পাইছিলোঁ
অহ।
তাকে সিহঁতৰ লগতে থাকিলোঁ মানে বেছিকৈ তাৰপিছত তাৰপিছত আকৌ, আকৌ এজনী লগ পালোঁ। আমাৰ সেই গাঁৱৰ অঞ্চলৰে মানে মানে অকণমান ওচৰে পাজৰে আৰু তাৰপিছত তাই মানে এতিয়া মানে মোক বহুতেই ভাল বন্ধু ব বান্ধৱী হৈ পৰিলে আৰু। তেনেকে আৰু যেতিয়া মানে আকৌ মই ডি যেতিয়া ডিগ্ৰী কলেজত গ'লোঁ তেতিয়া আকৌ মই এজনী পাইছিলো মানে আগৰে আমাৰ স্কুলৰে এজনী হায়াৰ ছেকেণ্ডৰী স্কুলৰ এ জনী গৈছে আৰু অ', তেনেকৈ লগ পাইছিলোঁ আৰু তাইৰ লগত অ', তাইৰ লগত মানে অলপ মানে যেতিয়া আমাৰ এজন লগত কোনোবা থাকে তেতিয়া আমাৰ সাহস হয় লয় যে আমি এইটো কৰিব পাৰিম এনেকে যাব পাৰিম হয়নে।
অ', লগৰ এজন কোনোবা এজনে থাকিলে ভাল লাগে।
অ', যেতিয়া প্ৰথম কলেজত যাওঁ তেতিয়া আমি একো একো নাজানো ঘূৰি ফুৰি থাকিব লাগে বা কাৰোবাক সুধিব লাগে। এনেকে
উম, নাই মইতো প্ৰথমবাৰ যাওঁতে অ' লগত কোনোবা এজন থাকিলে ভাল লাগে মইতো প্ৰথমবাৰ তোমাৰ কলেজ যেতিয়া গৈছিলোঁ তাৰপিছত মানে একো আও নাপাওঁ ৰুম নাম্বাৰ আমাক কৈছে যে এ এশ দুই নম্বৰত বহি থকা কিবা এনেকে কৈছে আমিতো একো চিনিও নাপাওঁ। পাওঁ কোনটো বা ৰুম একো বুজি নাপাওঁ ইফালে তোমাৰ হেৰি আমাৰ আমিতো চাইন্সৰ আছিলোঁ চায়েন্সৰ বিল্ডিংটো বেলেগ হয়। তাৰ পিছত ৰুম বিলাক বেলেগ হয় মানে বিচাৰিয়ে পোৱা নাছিলোঁ। তাৰ পিছত সেই বেলেগক সুধি, সুধি পেলাই মানে নিজে গৈ সুধো তাৰ পিছতেহ আৰু অকনমান আও ভাও পালো আৰু।
হয়, হয়। আমাৰো তেনেকুৱাই হৈছে নে প্ৰথম ক গৈছিল ফাৰ্ষ্ট প্ৰথম কলেজ গৈ গৈছিলোঁ তেতিয়া মানে আমি, আমি দুজনীয়ে মানে চব ঘুৰি আছিলো মানে এতিয়াৰ ৰুম বিচাৰি নাপাও যে অমুক তটো ৰুমত আছে আৰু আমি গ'ম প চাইস্নসৰ বিল্ডিং আৰ্টচ বিল্ডিং নাজানোঁ সেনেকে ঘূৰি ঘূৰি পিছত আ খো ত সুধোঁ মানে তেনেকেই পিছত জানিলোঁ আৰু আৰু আচলতে এটা কথা ভাল আমাৰ যিবোৰ ইউনিয়নৰ থাকে চিনিয়ৰ থাকে সেইবোৰ আকৌ বহুত ভাল দেই তো আমি মানে সুধিলে মানে আমাক কৈ দিয়ে আমাক চব কথা বুজাই দিয়ে বলে এনেকুৱা নহয় এনেকুৱাহে তুমি ইয়াত নহয় তাত যাবা এইটো কাম কৰিবা সেইটো কৰিবা তেনেকে আমি চিনিয়ৰসকল ভাল থাকিলে ইউনিয়নসকল ভাল থাকিলে আমি চবখিনি মানে আমাক জান বুজাই দিয় তো আমি খিনি তেনেকে কৰিব পাৰো আৰু তেতিয়া মানে অলপ
তাকে ভাল লাগে উম সেইটোয়ে উম, হুম। আমাৰতো মোৰতো তোমাৰ বেছিভাগ চিনিয়ৰে হয় লগৰ। মানে দাদা বাাহঁতে লগতে লগ হৈ থাকো কেতিয়াবা। কোনো নাথাকিলে তেনেকুৱা হয়। সেইটোৱে এতিয়তো আৰু কলেজ বন্ধই দিয়াচোন।
অ, এতিয়া গৰমৰ বন্ধই আৰু এতিয়া একেইদিন নাইয়েই।
কৰা ল পাম আৰু চবকে।
অ',
ভাল লাগিব।
অ, তাৰ পিছতে ভাল লাগিব। ঠিক আছে তোমাল লগত কথা পাতি ভাল লাগিলে। নজনা কথা তোমাৰ পৰাই শিকিলোঁ।
তাকে তোমাৰ পৰাও বহুত খিনি কথা জানিলো। উম, দিয়া হ'ব। দিয়া পিছে। উম, উম,